অ', পাইছোঁ পাইছোঁ পা
কি কৰি আছিলা?
মই আছোঁ ৰবা এনে তুমি।
অ', মই এতিয়া এনেই কম্পিউটাৰটো বহি কিনে মানে খুলি কিনে এনেই চাই আছোঁ আৰু মানে এনেইতো গৰম বন্ধ হয় না আমাৰ সেইকাৰণে আমনিও লাগে কি কৰো কি নকৰো লাগি থাকে সেইকাৰণে কম্পিউটাৰটো চাই কিনে গেম খেলি আছোঁ আৰু। চাহ তাহ খালা, মই পকৰি বনাই কিনে খালোঁ আৰু মানে ঘৰত মায়ে পকৰি বনাইছিলে। সেনেকে খালো আ। তুমি কি খালা নাই চাহ?
চাহ খালো ৰবা অলপ আগতে।
এতিয়াতো তোমাৰো গৰম বন্ধ হয় চাগে ন।
অঁ, এতিয়াতো গৰম বন্ধয়ে আৰু।
অঁ, বন্ধ বন্ধৰ দিনটো কেনেকে কটাম বুলি ভাবিছা তুমি?
বন্ধৰ দিনটো কেনেকে কটাম মানে এতিয়া এতিয়াতো বাৰু আমাৰ ইণ্টাৰ্নশ্বিপ- তে চলি আছে ধৰা। ইণ্টাৰ্নশ্বিপ মোৰো একেদিন বাৰু বন্ধ, একেদিন বন্ধ পাইছো কেইদিনমান। ইয়াৰ পোন্ধৰ তাৰিখনৰ পৰা চাগে ষ্টাৰ্ট হ'ব।
মানে তুমি এতিয়া ইন্টাৰ্ণশ্বিপ কৰি আছা হয় নাই? ইন্টাৰ্ণশ্বিপ কৰিবলে তুমি- অকলে যোৱা নে কাৰোবাৰ লগত যোৱা?
ইণ্টাৰ্ণশ্বিপ কৰিবলৈ এতিয়া মোৰতো আৰম্ভ হোৱা নাই ন- এতিয়ালৈকে। সেইকাৰণে- এতিয়ালৈকে যোৱা নাই বাৰু। অঁ, বাছতে যাব লাগিব দিয়াচোন অকলে। অকলে যাব লাগিব এতিয়া।
লগ লক নাই মানে তোমাৰ কোনো নেকি?
লগ আছে দেই, মোৰ লগৰ ছোৱালী কেইজনীমান আছে। কিন্তু সিহঁত- তে নিজৰ ফালৰ পৰা যাব আৰু মানে বেলেগ বেলেগত থাকে যে।
অঁ মানে এনেকে লগৰ হয়। কিনে মানে বেলেগ বেলেগকে থাকিলেও মানে বেলেগ বেলেগ কবাত যদিও দিয়ে- মানে কিবা এটা বেয়া লাগে হয় নে নাই, কোনোবা এটা নাই নিচিনা লাগে লগত।
মানে লগত আছে এতিয়া কিন্তু মানে সিহঁতে এতিয়া কোনোবাই কৰ'বাত থাকে, কোনোবাই কৰ'বাত থাকে। তাকে তেনেকুৱা হয় যে কোনোবা বশিষ্টত থাকে। কোনোবাই হে তোমাৰ ভাড়া ঘৰত থাকে তেনেকুৱাও হয়।
মানে চোৱা যেতিয়া তুমি মানে কবাত মানে এতিয়া তুমি ইণ্টাৰ্নশ্বিপ কৰিব যোৱা হা- ইণ্টাৰ্ণশ্বিপ কৰিব যাবা, ইণ্টাৰ্ণশ্বিপ কৰিব গৈ কিনে যদি- তোমাৰ ভাল লগৰ নাথাকে। তোমাৰ মানে কিবা এটা মনত কোনোবা নাই নিচিনা এটা লাগিব আৰু মানে- কিবা মনত তেওঁ বেয়া বেয়া লাগিব আৰু মোৰ এইটো লগৰ মই- স্কুলত এনেকে আছিলো, কলেজত বা এনেকে আছিলোঁ। এতিয়া মোৰ ইয়াত মোৰ লগত কোন থাকিব, কোন নাথাকে মানে এইটো এটা তোমাৰ মানে এটা ভয় ভাৱ, - ভয় ভাব বুলি নহয় মানে কোনোবা এটা লগত নাই নিচিনা এটা ফিল আহিব আৰু।
অঁ, মানে- এতিয়া নিজ যেতিয়া কলেজৰ বা স্কুলৰ মানে লগ থাকিব - তেতিয়া মানে ভাল লাগে আৰু কৰি ন, কামবোৰ কৰি ভাল লাগে। তেতিয়া ধৰা উম, আমি এতিয়া মই- যদি অকলেও যদি কৰোঁ মানে অকলেও যদি কিবা কৰিব লগা হয়। এতিয়া তাতে- মানে যি বেলেগ বেলেগ আৰু ল'ৰা ছোৱালী থাকিব নহয়, সিহঁতৰ লগতে লগ হোৱা যায় আৰু। তেনেকে লগ মানে- লগৰ হৈ যায়।
অঁ আৰু ক'বলে ক'বলে গ'লে জীৱনত এটা যদি ভাল লগৰো নাথাকে ন- মানে কিবা এটা নাই নিচিনা লাগে আৰু মানে চোৱা যদি তোমাৰ কেতিয়াবা- কৰ'বাত কিবা বহুত মানে আৰ্জেন্টলি কাৰ বাক কিবা দ দ মানে দৰকাৰ হয় মানে কাৰ বাক তোমাক হেল্প লাগে তেতিয়া তেতিয়া মানে তোমাক কোনে সহায় বিপদৰ সময়ত সহায় কৰোঁ এটা ভাল লগৰে সহায় কৰিব হয় নাই সেই মানে এটা ভাল লগ নহ'লে মানে বহুতখিনি মানে প্ৰব্লেম দেখা যায় ক'বলৈ গ'লে।
উম মানে এতিয়া চোৱা তোমাৰ কিছুমান ক্ষেত্ৰত মানে লগৰবিলাকেও তোমাৰ বন্ধুবৰ্গই মানে বহুত আমি সহায় কৰে ন।
অ সহায় কৰাৰ উপৰি মানে আমাক কিবা বুজি নাপালে মানে কেতিয়াবা ক্লাছ কৰি থাকোঁ। ক্লাছত মানে শিক্ষক শিক্ষয়িত্ৰীয়ে মানে কি বুজাই যদি আমি বুজি নাপাওঁ। সিহঁতৰ মানে শিক্ষক শিক্ষয়িএী লেংগুৱেজত যদি ভাষাত যদি আমি বুজি নাপাওঁ লেংগুৱেজত মানে সিহঁতক বুজোৱাত ফ্ল'টো নহ'লে বা সিহঁতৰ বুজোৱা ষ্টাইলত তেতিয়া মানে আমাৰ লগৰটোৱে মানে আমাৰ লগত থাকি কিনে মানে আমাৰ কথা মানে কেনেকে ক'লে বুজি পাব। কেনেকে বুজি নাপায়। সেইটো লেংগুৱেজতো মানে সিহঁতে আমাক পঢ়া ক্ষেত্ৰতো মানে বহুত খিনি সহায় কৰি দিয়ে হয় নাই।
অ সেইটো ক্ষেত্ৰতো সহায় কৰে দিয়া আৰু মানে তোমাৰ লগৰ ল'ৰা বা লগ লগৰ ছোৱালীয়ে বুজালে মানে বেছিকে বুজি পায় না। মোৰটো বিষ অ
আৰু চোৱা আজিকালিৰ দিনত তুমি চোৱাচোন নিজে মন কৰিছানে নাই মই নাজানো বাৰু মানে আজিকালি দেখোন চোৱা ল'ৰা আৰু ছোৱালী। ল'ৰা আৰু ছোৱালী লগৰ হ'ব নোৱাৰে নেকি?
অ পাৰেতো কিয় নোৱাৰে, কিমান তেনেকুৱা আছে।
অ মানে ল'ৰা আৰু ছোৱালী মানে লগত থাকিলে মানে কিছুমানে বহুত বেয়া ভাৱ এটা আনে হয় নে? মানে লগৰ বুলি নাভাবে মানে আমাৰ কিবা বেয়াকে মানে সিহঁতক ট্ৰল কৰিব বিচাৰে কিছুমানে
উম উম বেয়াকে মানে বেয়াই কৰি দিয়ে আৰু ন তেনেকুৱা মানে বেলেগৰ আগত তোমাক বেয়া দেখাই দিয়ে।
নানা ধৰণৰ মানে কিছুমান লগৰো আছে মানে লগৰৰ ভিতৰত মানে সিহঁতে মানে লগত থাকি কিনে মানে লোকক মানে লগৰটো বেয়া কৰে। কথা মানে বেয়া গুণ গায় বেলেগৰ আগত মানে সেনেকুৱা লগৰ থাকিব নালাগে মানে বহুত খিনি দে দেখা পোৱা যায় মানে এনেকুৱা লগৰো থাকে মানে।
উম থাকে বহুত খিনিয়ে থাকে তোমাৰ তোমাৰ লগত থাকিয়ে বহুতে মানে তোমাৰ বিপদৰ সময়ত নাথাকিব কিন্তু তাৰে মাজ তাৰে ভিতৰত ত মানে দুই এজন থাকি দিব আৰু তোমাৰ লগত তেনেকুৱা
অঁ মানে যেতিয়া তুমি সৰু পৰা মানে ক্লাছ নাৰ্চাৰীৰ পৰা যদি এটা লগৰ এতিয়ালৈকে যদি তুমি বনাই থৈছাঁ। মানে সেই লগৰটোৱে তোমাক মানে কেতিয়াও ধকা নিদিয়ে। মানে সিহঁতে কেতিয়াও তোমাক মানে হে তোমাক মানে বেয়া ফিল কৰা নিবি চাৰে মানে সদায় তোমাৰ ভালটোৱে চাব। কাৰণ সি তোমাক সৰুৰ পৰাই তোমাৰ লগত থাকিব তোমাক ভাল কে বুজাব মানে কোনটো বেয়া কোনটো ভাল মানে তোমাক এটা মা মাক বাপেকৰ নিচিনা মা মানে হে টাই অফ মানে সেইটো লেংগুৱেজত মানে সিহঁতে আমাক বুজাব মানে ইমান খিনি ধৰণৰ মানে সিহঁতে সহায়ো কৰে। মানে যদিও মানে ভাল লগত এটা ছোৱা কেতিয়াবা মানে তোমাক পইচাও কেতিয়াবা দ প্ৰয়োজন হয় মানে কেতিয়াবা মানে তোমাৰ মা পাপাই যদি নিদিয়ে, মানে যদিও চোৱা তুমি কলেজ কেতিয়াবা ফৰ্ম ফিলাপ কৰিব যোৱা তোমাৰ ওচৰত যদি পইচ নাথাকে। তেতিয়া মানে তোমাক সেই ভাল লগৰটো লগত যদি থাকে মানে সি তোমাক সেইটো ক্ষেত্ৰতো সেইটো সহায় কৰা দেখা যায়। মানে সেইকাৰণে ভাল লগো এটা লাগে আৰু
অ', সেইটোৱে এনে তোমাৰ লগৰ আছে নে নাই মানে স্কুলৰ? ধৰা স্কুলৰ দিনৰ বা এতিয়া কলেজৰ দিনৰ
মোৰ স্কুলৰ দিনা ক'বলৈ গ'লে এটা আছে আৰু কলেজৰ দিনৰ ক'বলৈ গ'লে ভাল লগ বুলি মানে মই এতিয়ালৈকে ইমান এটা মই মানে যাক তাক মাতা মাতি নাই ন মদ ত', অকলে থাকো ন কেতিয়াবা মানে আমনি লাগিলে মানে মোবাইলটো লৈ কিনে মই বহি কিনে টাইম পাছ কৰো। মানে ভাল লগ মানে মই মোক যেনেকুৱা ধৰণৰ লাগে, মানে মই সেনেকুৱা ধৰণৰ পোৱা নাই মানে ভাল লগৰ থাকিলে মানে হেই আজিকালি মানে ভাল লগৰ নাথাকিলেও ন মোবাইলটোৱে মানে ভাল লগৰ বনি গৈছে মানে কিছুমানৰ হতে
সেইটোতো হয়য়ে। আমাৰতো কিছুমান মানে বেছিভাগ উম', মানে ধৰা ডাঙৰ বা তোমাৰ মানে মোতকে ডাঙৰ বা তোমাতকে ডাঙৰ তেনেকুৱা ধৰণৰে লগৰ হৈ যায় ন?
অ', মানে সেনেকুৱা পায়।
দাদা বা হঁত তেনেকুৱাকে লগ হৈ যায়, মানে বেছিভাগ সিহঁতৰ লগতে মানে আমি ফ্ৰী হৈ থাকো ন?
অ', মানে ফ্ৰী হও অ,
সিহঁতৰ লগত থাকি ভাল লাগে। কিছুমান লগৰৰ লগতো এনো ইমানখিনি ফ্ৰী নহয় অ,
মানে চোৱা তুমি কেতিয়াবা এটা অচিনাকি ল'ৰাৰ লগত যদি মানে ল'ৰা বা ছোৱালীৰ লগত যদি থাকা। তোমাক মানে যিমানটো লেভেলৰ মানে ফ্ৰী ছেফ নহয় মানে ফ্ৰী নালাগে মানে যেতিয়া তোমাৰ ভাল লগৰ এটা থাকিব সেইটো সেইটো ঠাইত তেতিয়া তোমাক কিমান ভাল লাগিব মানে তাক তুমি যি মন যায়। খুলি ক'ব পাৰা খুলি খুলি ক'ব পাৰা মানে সিও ভালকৈ বুজি লয় মানে কথাটো মানে বুজিটো পাবই মানে তোমাৰ লগৰহে মানে ভালকে বুজি পাব। সেইটো ক্ষেত্ৰতো মানে বহুত খিনি সহায় কৰে।
অ', বহুতখিনি সহায় কৰে। সেইটোৱে।
অ', মানে কেতিয়াবা চোৱা। তুমি যদি কেতিয়াবা মানে তোমাৰ লগত এনেকুৱা হৈছে নে নাই নেজানো? তুমি যদি কেতিয়াবা মানে ভাল লগৰৰ কথা কৈছো, তোমাৰ যদি স্কুলত যদি নহ'লে স্কুল নহলে বা কলেজত, যদি কিবা এখন কপি আনিব দিয়ে। তুমি যদি নি দিয়া, তেতিয়া তোমাৰ ভাল লগৰটোৱে নহয় লৰাই হওক বা ছোৱালীয়ে। সি তোমাক নিজৰ কপিখন দি দিব। সিমানখিনিলৈকে সি বাধ্য হৈ যায় কেতিয়াবা মানে। নিজৰ ফ্ৰেণ্ডশ্বিপটো মানুহে সেই মানে ভাল কৰি ভাল কৰিবলে বুলি নহয় আৰু মানে ফ্ৰেণ্ডশ্বিপটো পালন কৰিবলও। পালন বুলি নহয় মানে। মই ৱৰ্ডটো ক-ক'ব পাৰা নাই।
হয়, তুমি মানে শব্দতটো এতিয়া মানে ক'ব পৰা নাই, গম পাইছো, বুজিছো মই।
ক'ব নোৱাৰো, যিমান খিনি মানে লেভেললৈকে মানে সি সহায় কৰে।
উম, সেইটোৱে। ঠিকেই কৈছা বাৰু তুমি।
আৰু চোৱা আজিকালিৰ দিনততো অনলাইন গেম মোবাইলৰ টাইম হয়। মানে মোবাইলৰ জেনেৰেশন মানে চব মোবাইলৰ জেনেৰেশন বুলিয়ে ক'ব পাৰি। আজিকালি ল'ৰা ছোৱালীবোক। মানে সিহঁতে মানে অ। অ', মানে অনলাইন গেম খেলিও মানে বহুত ধৰণৰ লগৰ বনোৱা দেখা পোৱা যায়। মানে যেনেকে দেখিচাইচোন নানা ধৰণৰ গেম ওলাইছে অনলাইনত খে লগত খেলে। মানে সেইটো মানে সেইটো ক্ষেত্ৰতো যদি চাবলৈ যাওঁ মানে সেনেকেও ভাল লগৰ মানে বহুত খিনিয়ে বনিছে মানে।
উম। মানে অনলাইনৰ যোগেদিয়ে বহুত খিনি
অ', আজিকালি ফেচবুক, ইনষ্টাগ্ৰাম। ফেচবুক ইনষ্টাগ্ৰামতো মানে বহুতখিনিয়ে লগৰ বনোৱা দেখুৱা-দেখা পোৱা যায় মানে।
অ', আছে কিমান লগৰ আছে ন, ইনষ্টাগ্ৰামতে চোন কোনোবাই অচিনাকি এজনে মেছেজ দি দিলে ধৰা তেনেকে কিমান ভাল লগ হৈ যায় ন।
অ', সেনেকে মানে ভাল লগৰ আৰু মানে কিবা এটা মনতো ভাল ভাৱ এটাও আহে যে মানে লগৰ এটা আছে মোৰ লগত, মানে ক'ব পাৰো কিবা মানে কৰ'বাত যদি কিবা হয়। তেতিয়া মাতিব পাৰো যে আহচোন মোৰ কিবা হৈছে, আহচো চোন মোক লৈ যোৱাহি মানে নহলে বা হেল্প কৰি হি আহ, সেইটো সেনেকেও মানে সিহঁতে মানে সহা কৰে।
অ', সেইটোৱে। আৰু কিছুমানটো মানে চো- উম। দিয়া বাৰু হ'ব দিয়া তে।
অ', হ'ব দিয়া অ'।
উম, দিয়া।
চাহপাত অলপ দি পালো।